ভাত খালা।
অ খালো কি কৰি আছা।
মই এই ভাত খাই বাচন কেইটা ধুই অকণমান আৰাম কৰি আছোঁ তুমি।
ময়ো ভাত পানী খালোঁ বাৰু ভাত পানী খাই পেলাই তাৰপিছত এয়া এতিয়া। তাকে বাচন কেইটা ধুই পেলাই বহি আছোঁ আৰু কি কৰিম আৰু।
তাকে গৰম যিটো পৰিছে।
সেয়াই তাকে মোবাইলটো অকমান চাইছো মোবাইল চাবলৈ সময়ে নোপ পোৱা হলো দিনতো। সেয়া গৰমৰ কাৰণে ইফাল সফাল কৰি বহি ফুৰোতে তেনেকেই। যায় গৈ সময়বিলাক এতিয়া আকৌ এয়া ভাত পানী খাই পেলাই মানে। বাচন বৰ্তন ধুই মোবাইলটো অকণমান চাবলৈ লওঁতে ফোন আকৌ ফোনটো বোলো কৰি লওঁ মনত পওঁঁতে। আকৌ ফোনটো কৰিলোঁ, সময়বিলাক আজিকালি দেখোন পতককতে গুচিয়ে যায়গ।
তাকেইেতো, সময় মানুহৰ কাৰণে ৰখি নাথাকে আৰু, যিমানেই কা সময়, যিমানেই মানে কামৰ হেৰি পূজা পৰিছে, সিমানেই সময়ো অভাৱ হৈ গৈছে।
সেইটোৱে সেইটোৱে, একেবাৰে সময়ৰ পুতুকতে গুচিয়েই যায়গৈ মানুহৰ মানে। তাকে আজি পিছে ভাত কি বনালা?
মই আজি একেবাৰে লাইট। মানে ভা কি কয় দালি বনালো, দালিতে আলু দিলো তাৰপিছত তোমাৰ স্কচ আছিলে, স্কচো দিলোঁ আৰু আলু পিটিকা কৰিলোঁ। পাপৰ ভাজিলো আৰু তাকে বনালো, ইমান গৰমত কি বনাই থাকিবা।
সেই এই সেইটোৱেই, মাছ মাংস সদায়নো কিমান খাব আৰু ময়ো নিৰামিষভাতে বনালোঁ বাৰু। দালি বনালোঁ, দালিতে তাৰ কচু গুটি দিলোঁ আৰু, এই লেচা এ আমাৰ আলু ভাজিলোঁ, সেয়াই বনালোঁ আৰু বেলেগ একো বনোৱা নাই।
তাকে এখাইত ইমান বনাই থাকিবলৈও মন নাযায়, গৰমত।
সেইৰিটোৱেইটো, কিমান বনাবা আৰু। বাকী খবৰ খাতি, খবৰ খাতি ভালেই বাকী আৰু?
আছো আৰু দিয়া আৰু, কিনো খবৰ খাতি আৰু এতিয়া এই গৰম সেজি পৰিছে আৰু। মানুহৰ খবৰ খাতি বুলি ভাল বুলি ক'বও নোৱাৰি বেয়া বুলি ক'বও নোৱাৰি।
সেইটোৱে, আকৌ এতিয়া ধৰা হেৰি আমাৰ বাৰু গৰম বন্ধই চলি আছে, তেনেদৰেতো আকৌ স্কুল তোমালোকৰ হয়ে আছে ন?
অ হৈ আছে হৈ আছে, আমাৰ স্কুল হৈ আছে, ৰাতিপুৱা সোনকালে উঠিব লাগে উঠি কাম বন কৰি আকৌ যোৱা। তাৰপিছত আকৌ আহি পেলাই কাম বন কৰা। ৰন্ধা বঢ়া, সেয়ে মাইকী মানুহৰ কাম আৰু।
সেইটো এইটো, সেয়াই মানে কি কৰিবা আৰু সেয়া তাকেহে আমাৰ মই আকৌ হেয়া মেচিনৰ কাপোৰ চিলালো, তাৰপিছত কো চিলাই কৰি আকৌ, সেয়া হেৰি কৰিলোঁ, আজিকালি আৰু সেয়া মেচিনৰ চিলাইত হেৰি কৰা হয় নহয়, আকৌ গোটৰ আকৌ হেৰি কৰিবলৈ মাতিছে, কাইলৈ ৰাতিপুৱা আকৌ তালৈকো যাব লাগিব। সেয়া কাইলৈ আলো কাইলৈ বোটৰ এয়া হেৰি কৰিব, এই আধাৰ কাৰ্ড লিংক কৰিব কিবা।
অ' অ', চকুৰ লগত লিংক কৰাৰ কথা আছে আধাৰ কাৰ্ডৰ।
আধাৰ কাৰ্ডটো চকুৰ লগত কিবা এনেকে লিংক কৰাব বোলে। তাক তাকে আকৌ কাইলৈ মাতিছে, চাৰে দচটা বজাত আকৌ কাইলৈ চাৰে দচটা বজাত তালৈ যাব লাগিব, সেয়া আকৌ সেইফালে কাম কৰি আকৌ সোনকালে কৰি মেলি আকৌ তালৈ যাব লাগিব, ক'ৰবালৈ যাবলগীয়া থাকি কা আৰু দিগদাৰীয়ে আহি যায়গ নহয়।
অ আকৌ ভাত - পানী বনাবই লাগিব, আহি পেলাই।
বনাব লাগিব, ভাত পানী চব বনাই কৰি থৈ যাব লাগিব, নহ'লে আকৌ ৰাতিপুৱা বেলাটোও লাগেই নহয়।
লাগে-লাগে কেলে নালাগেনো আৰু এই চবৰে সেই একেই আৰু এতিয়া আৰু ভাত- পানী বনোৱা, কাম-বন কৰা, সেইটোৱে আৰু। তাৰ বাহিনৰ কামনো কি আছেনো, আছেনো কিনো কাম!
সেইটোৱেই।
আৰু যিমানেই গৰম পৰিলেও বা ঠাণ্ডা পৰিলেও খাবতো লাগিবই। নেখায় যানো থাকিব পাৰি।
সেইটোৱেই খাবই লাগিব, মানুহৰ নোখোৱাকৈনো ক'ত থাকিব পাৰে। বাকী সেয়া, তাকে এতিয়া হেৰি ব্যৱসায় এটা কৰো বুলি ভাবিছো তাকে কি কৰিব পাৰো জানো এয়া হেৰি কৰি পেলাই বোলো তাঁতৰ শাল খনেই বোলো পাতিম বুলি ভাবিছিলো, পাতি পেলাই বোলে আমাৰ মানে এয়া গামোচা - চামোচা আজি এতিয়া আকৌ অলপ দিন পাছতে বিহু পাবহিয়ে নহয়?
তাকে।
বিহু পালেহি বোলো বিহুৱান - চিহুৱানকে বেচিব পাৰিম মানুহৰ কোনোবাই লাগিলে লকচোন বি বি মানে বিহুৱান - চিহুৱান আজিকালিতো এয়া গামোচা পাবলৈ নাই বোৱা গামোচা হ ন'
তেকেতো। বিহুৱান অ বিহুৱান গামোচা কেইখনমান বলে গামোচা অলপ বলে মানে বিক্ৰী হ'ব। কাৰণ কিয় আ আজিকালি মানুহে একো গামোচা নবয়েই। যদি দুখন মান বোৱা হয় তেতিয়া আৰু বিক্ৰীও হব আৰু এটা ব্যৱ সায়ো হব।
সেইটোৱেই, ধৰকচোন এতিয়া এনেই থকাতকৈ বোলো এই কাম থাকিলে বাৰু যেন তেন, নাথাকা সময়খনত এনেই থকাতকৈ বুলিও ভাবিছো তাঁতৰ শালখনকে পাতি লও, তাঁতৰ শালখনতে ধৰক গামোচা অলপ বৈ দিম বুলি ভাবিছো। প্ৰথমতে গামোচা অলপ বৈ দিম, মানুহৰ মানে অৰ্ডাৰো দি ছিলে আজিকালি গামোচা মানে কি হ'ল গামোচা মানুহৰ বোৱা গামোচা নোহোৱাই হ'ল এইটো কিনা গামোচাহে আজি আজিকালি মানুহৰ কিনা গামোচাখন আকৌ য'ত ত'ত লৈ ভালো নালাগে দেচোন ন।
সেইটোৱেই টোৱে।
অ বোৱা গামোচাখনৰ হেৰিটোৱে বেলেগ। সেইটো কাৰণে ভাবিছো বোৱা গামোচা কেইখনমান বৈ লও, বৈ লৈ পেলাই কোনোবা যদি ধৰক তেনেকৈ বিহুৱানটো বিহু সময়ত পিন্ধিবই সেয়া বিহুৱানট অলপ মানে এনে তাতে গামোচা কেইখন বিক্ৰী কৰি তাৰ পাছত আকৌ ভাবিছো কেইখনমান ৰুমাল লগাম। আজিকালি বয়েই কিনা ৰুমালনো কি কিনিবা চাৰিশ ত্ৰিছ টকা চল্লিছ টকা ল'ব সেয়া ৰুমালবিলাক ভা ভালেই নালাগে এতিয়া মানে বোৱা ৰুমালকেইখনৰ মুখ চুখ মুচিবলৈ বহুত ভাল হয়। অ মানে কপাহী সূতাৰ কাপোৰ নহয়। সেয়া মচিবলৈ সেয়া মচিবলৈ কৰিবলৈ বহুত ভাল মানে। সেইটো কাৰণে মই ভাবিছো সেয়াকে লগাম বুলি ভাবিছো তোমালোকৰ ফালে তাত ত হলতো বোৱা মানুহ নায়েই চাগৈ ন।
আমাৰ পিনে নায়েই বোৱা মানুহ এতিয়া আজিকালি আৰু তাঁত ববলৈ মানুহে নাজানেই। আৰু এতিয়া জানিলো যিকেইজনী শিপিনী আছে সেইকেইজনী লহুৱাই হ'ল। গতিকে তুমি তাত বলে তাকে গামোচা যদি হয় তেতিয়া আৰু আমালোকো ববা। মও অলপ বিক্ৰী কৰি দিম কাৰণ ঘৰত বোৱা গামোছা খিনি তাঁতৰশালৰ গামোচা অসমীয়া তাঁতৰশালৰ গামোচা মানুহে ভালেই পায়। কাৰণ আজিকালি কিনা বিলাকতো তোমাৰ হেৰি হয় পলিষ্টা মিচ থাকে। কোচ খাই যায় ধুই দিলে। ঘৰত এতিয়া বলে তেতিয়া ধৰাচোন ভাল কামো চাব তেতিয়া মানুহে ল'বও। আৰু বিকিও হব।
সেইটোৱেই মই সেইটো কাৰণে ভাবিছো অলপ কিনা গামোচা এনেকৈ ধৰক মানে মানুহে ধৰক কিনা গামোচা য'তে ত'তে ইমান ভাল না পায় বোৱা গামোচা কেইখন মানে গা মোচিবলৈও ভাল কি হয় গা কপাহী গোটাই গামোচা যে গা মোচিলেও পানীতো পুতুকতে শু শকাই যায় কিন্তু ধৰাচোন এই পেলায় মানে এইবিলাক মানে কিনা গামোচা বিলাকত মিক্স থাকে যে সেয়া মিক্স থকা গামোচা বিলাকত পানীতো ভালদৰে মোচেই নাখাই চাবচোন সেইটো কাৰণে এয়া গামোচা চা চামোচা বিক্ৰী কৰিলে এনেই ল'ব। তোমালোকৰ ফালেও যদি। যদি কোনোবা পোৱা ধৰা কাষ্টমাৰ এনেকে কোনোবা লৰা মানুহ থাকিব ন বোৱা গামোচা বিচাৰিলে ক'বাচোন, ময়ে বৃকি কৰোঁ বুলি আমাৰ ফালে এনেকৈ ধৰ এতিয়া মই পাতৰশাল পাতিছোঁৱেই বাৰু। তাৰপিছত এলো আৰু দুদিনমান পাছতে আৰু তাত বাতি কাঢ়িব লাগিব নহয়। নহয়, বাতি কাঢ়ি মেলি আকৌ গছত তুলি মেলি লওঁতে দুদিনমান লাগিব বাৰু সময় লাগে কষ্ট। হয় বাৰু কিন্তু হলেও ধৰা। দুজনী মানুহ লাগে আৰু মানে এনেই। প্ৰথমতে তাঁত বাতি কৰওঁতে দুজনী লাগিব এনে হেৰি। তাৰপাছত এজনীয়ে হ'ব বাৰু। প্ৰথমতে ধৰক তাত বাতি কাৰণওঁতে ধৰ সময় লাগেতো মানুহ লাগে আৰু তেতিয়া ধৰ সূতা-চূতাখিনি সেই। কৰোতে মেলোতে এনেকে। আচাৰ ভৰাওঁতে অকণমান সময় লাগে, তেতিয়া দুজনী মানুহ লাগে।
তাকে ওচৰৰ মানুহ আছে যেতিয়া মাতি। মাতি আনিলেই হ'ল, আৰু কিনো কথাটো সহায় সহযোগতো কৰিবই ন। কাৰণ আজিকালি মানুহে আৰু এ, ওচৰ-ওচৰ মানুহ মাতি দিলে সহায় কৰিব আৰু কিবা এটা দি দিবা আৰু সেইটোৱে কথা আৰু। তেতিয়াহে আকৌ ব্যৱসায়তটো চলিব।
সেইটোৱে আমাৰ ইয়াত বাৰু তেনেকুৱা নহয়, ওচৰৰ গাঁৱৰ মানুহ যেতিয়া ইঘৰে সিঘৰে দেচোন আমাৰ মানুহে সহায় কৰে বাৰু। এই যদি ধৰা মই ইফালে তাঁত বাতিক আৰু লাগি দিলোঁ আকৌ সিফালে বেলেগেত তাত বাতি কাঢ়িলে সেই সেইগৰাকীক লাগি দিলোঁ, তেনে তাকে ধৰ গাঁৱৰ মানুহে ইজনী সিজনীক বাৰু সহায় কৰে আমাৰ ইয়াত ধৰা। পাতটো চলেতো, সেইটো কাৰণে মানে মানুহক বাৰু। ইজনীয়ে সিজনীক সহায় কৰে কিন্তু। এনে ধৰাচোন বেলেগত হ'লে বেলেগ এনেকে মানুহ মাতি আনিব লাগে বাৰু। কিন্তু আমাৰ ইয়াত বাৰু বিচাৰিলে পায় বাৰু মানুহ নোপোৱা নহয়, সেইকাৰণে এনেই থাকিনো দিনটো কি কৰিবা আৰু ধৰ কাম বন খিনি কৰি মেলি। অ, ধৰ আজৰি সময়কণত বোলো। গামোচা কেইখনমানকে ব'ব পাৰিম, তেনেকা আৰু আজিকালি মানুহে বোৱা চাদৰ, বোৱা গামোচা এইবিলাক লৈ মানুহে বহুত ভাল পায়তো।
উম, ভাল পাই। অ,
ভাল পায় কিন্তু অকমান দাম হয় কাৰণে বহুত মানুহে আকৌ কিনিব নিবিচাৰে। তথাপিতো বহুত মানুহে কিনে কিন্তু এয়া
নহয়-নহয় ঘৰতে বোৱাটো হ'লে মানে মানুহে কিনিবলে বিচাৰে। দাম হ'লেও মানে কি আৰু দামটোতো আৰু হ'বই, তথাপিতো মানে দাম দি হলেও মানুহে ঘৰৰ বুলি ক'লে মানুহে লয়েই। নোলোৱাকে নাথাকে গতিকে তোমাৰ যে তুমি যদি গামোচা টা বোৱা বিক্ৰী হৈ যাব চিন্তাই কৰিব নালাগে কাৰণ কাপোৰহে আজিকালি। কাপোৰটো মানুহে নোলোৱাকে নাথাকে বিশেষকৈ গামোচা বুলি কলে, বিহু বতৰত বি আহি আছে বিহু তেতিয়াতো গামোচা কেইখন দৰকাৰ হ'বয়ে। সেইকাৰণে গামোচাটো মানুহৰ মানে বেছি অতি ইম্পৰটেণ্ট আৰু বোৱাটো মানে বলে কৰিলেতো মানুহ ভালেই পায়।
সেইটোৱে।
আৰু তোমাক দিবও কবলৈ তেতিয়া তোমাৰ ধৰাচোন ব্যৱসায়টোও হ'ব। যেনেকে তেতিয়া মা দেখিলে অ, গামোচা বৈ চাই তেতিয়া কব মোক দুখন মানো বৈ দিবাচোন? তাঁতখন আজি ল'লে মানে আৰু তোমাৰ আহিয়ে যাব আৰু কাষ্টমাৰ চিন্তাই কৰিব নালাগে।
সেইটোৱে মই সেইটোৱে ভাবিছোঁ। এনেই থকাতকৈ তাৰমানে এনেকৈ গামোচা কেইখনমান লগাই দিলে বিক্ৰী হ'ব। কাৰণ মানুহে মানে কিনা গামোচা কেইখনৰ নিচিনা নাপায়তো মানুহে এ গামোচা।
নাই নেপায় নেপায় অ।
এইখন এয়া গামোচা বোৱা গামোচাখনৰ হেৰিটোৱেই বেলেগ, কিনা গামোচা নিচিনা নহয়তো। কিনা গামোচাবিলাক চাবাচোন অকণমান ধুই দিলে কুচমুচ হোতোৰ মতুৰ খাই যায়। হেৰি হৈ যায় আকৌ তোমাৰ এয়া ধৰ পানী- চানী ভালদৰে নুমোচ চে বোৱা গামোচা কেইখনৰ হেৰিটোৱেই বেলেগ আৰু ৰুমাল ৰুমাল কেইখনো বৰধুনীয়া হয় আকৌ। ইফালে হেৰিকেইখন এইটো চাদৰ কেইখন বোৱা চাদৰ কেইখনো ধুনীয়া হয়, এইবিলাক মানে আমাৰ ইয়াত বাৰু গাঁও অঞ্চলত বাৰু বিক্ৰী হয় বোৱা গামোচা, বোৱা চাদৰ, বোৱা মেখেলা। এইবিলাক বাৰু বিক্ৰী হয় মানুহে প্ৰায় মানুহে বাৰু সেইবিলাক বিচাৰে আমাৰ সেইটো কাৰণে আকৌ ভালেই বাৰু তাঁতৰশালখন মানে অলপ দিন মই পাতিব পৰা নাছিলোঁ মানে কি হৈছে এই হৈ যোৱাৰ অকণো অসুবিধাৰ কাৰণে পাতিব পৰা নাছিলো আকৌ য'ত - ত'ত তাঁতৰশালখন পাতি ল'বও নোৱাৰি তাৰ কাণ বৰ ষুণ অকণমান পানী নপৰাকৈ দি ল'ব লাগিব কাণবোৰ। বৰষুণ পৰাকৈ দিলে, বৰষুণ পৰা জেগাত পাতি ল'লে আকৌ বৰষুণ পৰিলে কাপো বখিনি বেয়া হৈ যাব ন সূতাবিলাক।
তাকে এতিয়া বাৰিষা ছিজন তাতে।
সেইটোৱে সেইটোৱে সেইটো কাৰণে ৰ'দ বতৰ চাই ধুনীয়াকে টান বাতি কৰি লৈ ভাল জেগাত ধৰ অকণমান ধৰ চালি এখন দি পেলাই তাতৰ শালখন তাত পাতি ল'লে তেতিয়া ধৰ মানে ভাল আৰু মানে আকৌ হাজিৰা লগাব লাগিব, হাজিৰা মানুহ লগালেহে আকৌ তাঁতৰ মানে এইবিলাক সূতা চূতা পূতাও সেইবিলাকো আকৌ আছে নহয় জেমেলা সেইবিলাক কাৰণেও আকৌ হাজিৰা, সেইটোৱে সেয়া আৰু আকৌ হাজিৰা মানুহ লগাব লাগিব। এইবিলাক মানে কি আৰু ঘৰত থাকি এনেই থকাতকৈ সেইবিলাক কৰি থাকিলে সময়টোও পাছ হয় লগতে মানে কামটোও চলি থাকে, কিবা এটা পইচাৰো আহি থাকে।
সেইটো হয় বাৰু।
সেইটো কাৰণে আমাৰ ইফালে বাৰু বহুত গাঁও অঞ্চলত বয়েই তাঁতৰশাল মানুহৰ ঘৰে ঘৰে থাকেই তোমালোকৰ বাৰু সিফালে বাৰু ইমান তাঁতৰশালটো নাথাকে বাৰু মানুহে ধৰ ইমান হেৰি নহয় তুমি বাৰু সিফালে যদি কোনোবা ধৰা মানুহ তেনেকে তাঁতৰ শাল হেৰি কৰা মানুহ থাকে ন বোৱা কাপোৰ বোৱা গামোচা বা বোৱা চাদৰ বাৰ বোৱা ৰুমাল এনেকে যদি বিচাৰে তুমি পাৰিলে জনাবাচোন তেতিয়া ধৰা মই ইফালৰ পৰা দি দিব পাৰিম তুমি
হ'ব হ'ব সেইটো চিন্তা কৰিব নালাগে মই ইয়াৰ কাষ্টমাৰ গোটাই দিম মাত্ৰ